বতৰ কেনেকুৱা তোমালোকৰ ফালে আজি
বতৰটো ভালে আছিলে দিনত ঠিকে আছিলে ৰ'দ আছিলে কিন্তু সন্ধিয়া টাইমত অলপ অলপ বৰষুণ দিছিলে এতিয়া ঠিকে আছে তোমালোকৰ পালে কেনেকুৱা?
আমত পালে এতিয়া বতৰটো অলপ ডাৱৰীয়া হৈ আছে দিনত ভালেই আছিলে এতিয়া বৰষুণ ৰাতি থাকে বৰষুণ আহিব ভেকুলিয়ে তুৰতুৰাই আছে।
হয় সেইটো পাৰে আৰু দিনত বহুত ৰ'দ আছিলে গৰমতটো আজি বহুত বেছি আছিলে হে।
অ', কাৰে-কাৰেণ্ট কাটি দিছে নেকি?
নাই এতিয়া আছে কাৰেণ্ট দিনত এবাৰ কাটিছিলে।
আমাৰ ফালে অ', কাৰেণ্ট আছে এতিয়ালৈকে। কটা নাই কিন্তু বেছি বৰষুণ দিলে কাটি দিব।
হয় বেছি বৰষুণ দিলে কৰ'বাত যদি কিবা।
অ তোমাৰ-তোমাৰ মতে তোমাৰ-মতে ডা বতৰ। কেনেকুৱা হ'ব লাগে।
মোৰ মতে বতৰটো ধৰা ইমান ৰ'দো নহয় অলপ ইমান বতাহ। তে ইমানো নহয় অলপ অলপ বতাহ। বতাহ মাৰি থাকিলে।
অ মানে মানে তোমাৰ ডাৱৰীয়া উ নহয় ফৰ। কালো নহয়। মানে মিডিয়াম উম সেটোৱে মানে বেছি ৰ' দিলেও আমাৰ ভাল নালাগে বৰষুণ দিলেও। বাহিৰতো ওলাব নোৱাৰি।
অ তোমাৰ মতে কেনেকুৱা ভাল লাগে।
তেনেকুৱাই ধৰা ইমান ৰ'দো নাই বৰষুণো নাই মানে অলপ অলপ বতাহ আহি আছে তেনেকুৱা টাইপৰ বতৰ ভাল লাগে।
উম হয়।
মানে অলপ আৰাম আৰাম লাগে মানে।
অ', বৰষুণ দিলেতো একো শান্তি নালাগে ভাল নালাগে ৰাতি বৰষুণ দিলে ভাল লাগে। সুন্দৰ টোপনিটো ভাল।
বতৰটো ভাল থাকিলে মানে ভাল লাগে অলপ।
হয়।
এতিয়া ৰাতিটো আমাৰ ফালে বৰষুণ আহি আহি যাব পাৰে এতিয়াতো বতৰ পুৰা ডাৱৰীয়া হৈ আছে।
উ।
ঠিক আছে হ'ব।
কি ক আছে তো।